হেল্ল' কি কৰি আছে
এ আছো এনেই খাই বৈ লৈ শুব ওলাইছো টোপনি আহা নাই যে সেইকাৰনে মোবাইলটোৱে পিটিকি আছো তুমি কি কৰি আছা।
ময়ো বাহিৰত বহি আছো গৰম লাইন নাই আজি।
হয় আমাৰ পিনে আছে বাৰু। ভাবিও গৰম গৰমে ঠাণ্ডাই অকণমান হেৰি হৈছে মানে এইকেইদিনতকৈ আজি অকণমান কমিছে বৰষুণ
অ বৰষুণ পৰিছে হলেও মানে গপ গপনি। এয়া গৰম এটা আছে।
অ গুপ গুপীয়া গৰম থাকিলেও এইকেইদিনাতকৈ অকমান কম।
অ', অ', এতিয়া মানে লাইনটো গ'ল যেতিয়া আৰু বহি আছো আৰু হেৰিতে বাহিৰতে।
ভাত খালা।
উম ভালো
কি দি খালা।
আজি ভেন্দি ভাজিছো আৰু সে। টো কি কয় কণী আমলেট কৰিছো।
হয় নেকি আৰু দালি বনোৱা নাই।
আজি দালি চালি বনোৱা নাই
অ শুকানে শুকানে মানুহজনে খায়নে
খাই যেনেকে দিয়া সেনেকে খাই একো আপত্তি নাই।
হয় নেকি আমাৰ আকৌ শুকানে নাখায় দিয়া
আমাৰ মানুহজনৰ একো আপত্তি নাই যেনেকে দিয়া তেনেকে। খাই দে
অ ম মই আজি হেৰি বনালো বিলাহী বনালো দে হক বিলা আৰু কি কয় ব্ৰইলাৰ দি বনাটো
ভাল লাগে কিন্তু দে। অ খাইছোও ভাল লাগে মই এইটো বহুত ভাল পাও সেইটো বস্তু অ অই বিলাহী আৰু হে এই কি কয় মাংসৰ লগত একেবাৰে ভুনা কৰি বনাও ইমান জোলাখি নবনাও অলপ মানে গেৰাপ সেই কৰোঁ
হয়
অ হেনেকে বনাই ভাল লাগে কিন্তু পম
মই আকৌ মই আকৌ হেৰি কৰো বা কে ব্ৰইলাৰ খিনি পানী দি উঠাই লৈ তেতিয়া দি পেলাই পেলাই দি লৈ তেতিয়া পানী দি উথাই ললে ব্ৰইলাৰটোও টাইট থ যায় একদম সাইয় আমি লোকেল মুৰ্গী নিচিনা হৈ সেইটো ভাল যেতিয়া পানীটো পেলাই লৈ তেতিয়াে মচলা জিৰা পাঁচকণ চচকণ দি লৈ আকৌ লং ইলাচি
হয়
দি লৈ আকৌ আদা চাদা দি পিয়াজ নহৰু দি একদম বনাই লৈ পুৰাই পাম পানী দিও আকৌ মজাই তাৰ পিছত আকৌ পানী দি মজাই লৈ তিনিবাৰ মজোৱাৰ পিছত তেতিয়াহে বিলাহী কিনি
কোনোবাদিনাখনে যেতি সৰহ হয় তেতিয়া মই সেনেকে বনাও এনেই নবনাও কম কম হলে
বিলাহী দি লৈ তেতিয়া ঢাকন দি ঢাকি দিওঁ ঢাকি দিয়াৰ লগতে বিল ট সিজি যায় নহয় তেতিয়া অকমান হেফাখন মাৰি বিলাহী খিনি ভাঙি দিওঁ আৰু ভাঙি দি লৈ তাৰ পিছত সেইখিনি পানীতটো বিলাহী পানীটোো মচ খ হোৱাৰ পিছত
অ
অকমান পানী দিওঁ দি লয় সেইখিনিতে সিজে বহুত ভাল লাগে খাই
অ হয় মই সেনেকে খাই মই বনাই এনেকেই বনাও যেন এনেকে ধৰ মাংস ভূণা কৰোঁ ভূণাৰ লগত এ একেলগে চব পাচলি চাচলি পাচলি আৰু বিলাহী টো মাংসটো একেলগে দিওঁ
অ একেলগে দিয়া হেৰি তেতিয়া সিজে জানো
অ সিজে সিজে ভাল লাগে নহয় মাংসটো অলপ টাইট হৈ থাকে তেতিয়া ভাল লাগে খাই মা অ মাংসটো টাইট হৈ যায়গ
অ ঠিকে কৈছে কি দিলাছিলে তাই থৈ যাব বৈ ঠিকে কৈছ
টাইট হৈ যায় অলপ মানে এনেও বিলাহী চিলাহী দি পেলাই যিকোনো চব্জি বনাবাচোন পটককে সিজিব নোখোজে বস্তুটো থহিয়া হৈ থাকে সেইকাৰণে মই মাংসও হেনেকে বনাও আক' কোনোবাদিনা যদি মাংস আলহী দুলহী বেছি আহে মাংসটো মিলাবৰ কাৰণে কমজুৰি হয়।
অ বহুত দিগদাৰ বেছিভাব কাৰণে আৰু ব্ৰইলাৰ বেছিকে বনালেও আকৌ ভাঙি যায়গৈ নহয়
তেতিয়া মই তেল দি ধুনীয়াকে ভাজি লও মাংস খিনি ভাজি লৈ পেলাই হেৰি কৰি লৈ পেলাই এটা বৰ্লত হওক কিবা এটা হওক অজৰাই লয় তেতিয়া পাচলি খিনি মজাই তেতিয়া মই ভাব পাচলি খিনি মাংস খিনি ঢালি দি চব ঘুনা কৰি প যাম। আলু চালু চবটো বইল হৈয়ে থাকে তেতিয়া মানে সেনেকে তে দিওঁ এনেই এনেকৈ মানে মই বনাবৰ কাৰণে শিকা নাই কিন্তু যেনে
অ মই আকৌ হেৰি কৰো মই হেনেকে নবনাও মই আগে কি কৰো একো মচলা চচলা চলা নিদিয়াকে বেছি যেদিয়া পাচৰ খিনি হয়তো মছলা হালধি একো নিদিওঁ দিন দিয়াকে তেলতেক পুৰা মাৰি লওঁ এ ব্ৰইলাৰ। তেতিয়া পানী খিনি নাইকিয়া হৈ যায়। তাৰপিছতে অ দ পিয়ঁয়াজ দিওঁ পাঁচফণ তাৰ পিছত জিৰা জিৰা যে আমি কোনটো দিওঁ জানা, কিনাটো নাখাওঁ কিনাটো খালে গোন্ধ নাহে। বেয়া পাওঁ। বেয়া পাওঁ, আৰু আমি গোটা আনি ঘৰত, হে উ হেৰি কৰি লওঁ। ঘৰত শুকাই, চালনী ধুই শুকাই, একদম ৰ'দত মচমচিয়া কৰি, একদম মিক্সিত মাৰি লওঁ মিক্সিত মাৰি লৈ এতিয়া সেইটো দিওঁ, তাক কিন্তু ভাজি নলওঁ। ল'লে মানে গোন্ধটো বেলেগ হৈ যায়।
অঁহ, মইো, মইো সেনেকে কৰো, মই কিন্তু ঢেঁকীত শুনো।
ঢেঁকীত নুশুনো, গাঁৱত শুনিব আৰু অৌ মানুহ নাই যে, মক
আপোনালোকৰ মিক্সাৰ মেচিন আছে, আপোনালোকৰ মিক্সাৰ মেচিনত মাৰে, আমি এতিয়া ঢেঁকীতে মাৰো আৰু।
অ মই ঢেঁকীত নামাও বাৰু কিত আকৌ, ল'ৰা ছোৱালীয়ে যিবোৰ টান পায়, ঠিকে এতিয়া আগৰ আগৰ মানুহে ঢেঁক দিব ভাল পায়, এতিয়া ল'ৰা ছোৱালী বিলাক তামাম চুচতিয়া। নোৱাৰে, কৰিবৰ কাৰণে।
মিক্সাৰ মেচিনত মাৰিলে, কোনোবা টাইমতটো, হেৰি হৈ থাকে, গোটা হৈ থাকে, উম
দি দিওঁ দি লৈ সেনেকে পানী অ অ অলপ অলপ ব দি পানী তিনিবাৰ মান মগাই লৈ, তেতিয়া ল মানে কি কওঁ, গোল কলো আলু দি বনাব লগা হ'লে, বইল কৰি থৈ লৈ, তাৰপিছ বলিৰ বাকলে ছাগলে তেনেকে বল কৰো। তেতিয়া আকৌ, বেমাৰ অ মাংস খিনি হৰালে মানে তেতিয়া কি কৰো খালি আলু বাকল খিনি গুচাই তেতিয়া থৈ দিও তাৰ পিছতহে আকৌ মাংস খিনি দিৱা তেতিয়া বেছি টাইম নালাগে এবাৰ মজাই আৰু দ্বিতীয় বাৰত পানী দিব পৰা যায়
হয় হয় হয় অ সেনেকে ভাল লাগে খাই হয়
সেনেকেই বনাইছোঁ
অ মানে যিকোনো বস্তু এটা বনালেও এটা মানে ভাল লগা নিয়ম এটা আছে বনোৱাও নিয়ম এটা আছে কিছুমানে চব্জি বনাই অকনো ভাল নালাগে কেনেকে বনাই কি কৰে
মজাবই মজোৱা নহয় তেতিয়া পানী ঢালি দিয়ে আৰু তেতিয়া ভিতৰত মাংসটোৰ ভিতৰত মানে একোৱে নোসোমাই
অ' ফেচকা ফেচেকি লাগে।
স য মাংসটো ভিতৰত সোমালেহে উ মছলাটো ভাল লাগে। হয়
যিকোনো চব্জি বনালে মছলা কাৰা কাটিব আগ ভূনাা কৰি ল'ব লাগে পিয়ঁাজ জলকীয়া দি তাৰ পাছত ভূণা খিনি কৰাৰ পাছত মাংসখিনি পেলাই দিব লাগে যি দুপিছে হওঁক একবাৰে পিছে হক কিবা এটা মনটো ভালো লাগে আৰু
অ ভাল লাগে আলহীক দিবৰ কাৰণেও ভাল লাগে আৰু যদি আকৌ ৰংটোও নহয় আমাৰ আকৌ ৰং টো ও লাগে ক হেৰি বগা বগা দেখিলে মানন্দে না হ' নো তোহোটে এয়া কি টকাৰী বনাই চাহে আকত এতিয়া আমাৰ আকৌ ৰংটোও লাগে উ ৰং তটো পুৰা ৰঙা হয় একে ধুনীয়া দেখা হব লাগিব এতিয়া হব অ কৌ নহৰু পিয়াজ আদা চব হেৰি কিছুমানে কুতি দিয়ে আমাক পুতি দিলে নহ'ব পিচি দিব লাগিব আকৌ গুড়া জলকীয়াাত ত কেনেকুৱাকে দিব লাগে জানে গুৰা জোল সেইফালে ইমান আজিকালি ঢেঁকীত হেৰি কৰিব নোৱাৰো নহয় হ সেইব বহুত গৰমত এতিয়া পেকেট কিনি আনো আকৌ বনাওতে আকৌ পিচি লৈ তেতিয়া এনেকে চব মানে লা মানে আমাৰ বিিছাই হ'ব লাগে কিন্তু গুড়টো কৰি লওঁ শক্ষিত ননে আকল লগ কৰি ল
মিক্সিত যে পিছে মই কিন্তু শুন শুনকচোন বাইদেউ আপুনি যে মিক্সিত পিছে ম্স হেৰি যে মিচনত যে পিচিলে যে আপুনি কিবা গৰীয়া নগৰীয়া হৈ নাথাকে জানো
নাথাকে চালিব লাগে নহয়
অ মানে মই বস্তুতো দেখা নাই দেই মই ইমান বস্তু লৈছো কৰিছো কিন্তু মই মিক্সাৰ মেচিনতটো লোৱা নাই
অ চালনী দি চালি লওঁ চালি লৈ পাহো যি দুোটা হেৰি থাকে অকমান গোটা গোটা থাকে নহয় সেইখিন যদি গুৱাহাটীত এটাত দি দি দি আকৌ চালিজন লৈ তেতিয়া মানে আমাকেই গোটেই খিনি মচলা উম হেইৰি কৰিলও চব পিছ কাঁহী এখনতে ভাগ ভাগ কৰি লৈ তেতিয়া মানে চব উ তাত আকৌ পিচি লওঁ পিচি লৈ তেতিয়া মানে মাংস টো বনালে কি হয় দাদা গেটতটো ধুনীয়া একদম অ হেৰি হয় ঘন হৈ যায় আকৌ মাংস খিনি তৰকাৰি খিনি দেখিবও ভাল লাগে
হয় হয় ক কাকে বনালে কাকে বনালে হেৰিটো ৰংতটো ভাল ঠে
অ ৰং টো ভাল উঠে তাৰ লগত দালি এখন বনাই দিওঁ আৰু তই ভাল লাগে খাই
আপোনাক আপোনাক যে অ আপোনাক যে কালি শুনকচোন আপোনাক যে সিদিনাখন যে মই কৈছিলো গুটি খিনি দিছিলো আপুনি কেনেকে বনালে
অ কচু তিি খিনি গুচাই কেনে কি কৰিলো নিমখ অকমাহ সানি থৈ দিলো। নিম সম খাৰ য দিলে মানে ই অ উখাই পানীটো পেলাব নালাগে আৰু নিম সানি থৈ দিলে স যিটো বস্তু পানীতটো সজুৱাই সেই সজোৱা ব্ত নিমখ নিমখ সানি থলে সেই পানীতটো তাৰ পৰাৰা ওলাই যায় এতিয়া মানে বনালে হেৰি কৰে তেতিয়া এডাল এডাল হৈ থাকে তেতিয়া কি কৰিলো। পথল গুটি গুচাই এতিয়া হ শোকান মা সেনেকে বনাইছো নহৰু পিয়াজ চব দিছো আৰু আৰু মই হেৰি কচল কচতি বনালে মই কিন্তু তেজপুৰ তাতো দিম তোমালোকেয়াে নিদ নাজানো অ ইমান ভাল লাগিল নহয় খাই বহুত ভাল লাগে
আ-আপুনি এনে বজাৰত যে শুনক চোন, আপুনি যে বজাৰত যে বিক্ৰী কৰে। সেইটো খাই ভাল পায়, না গাঁৱলীয়াটো খাই ভাল পায়।
এ মই বজাৰ পৰা অনাটো ভাল পাওঁ গাঁৱলীয়াতো ইমান ভাল নাপাওঁ পা
অ বজাৰৰ পৰা অনাতটো সেইটো ধৰ নিজে লগাই না বাগান আছে বাগানত সেইটো মিঠা মিঠা লাগে কিন্তু
হয় নেকি।
অ', সেইটো বহুত মিঠা লাগে আৰু আমাক গাঁৱলীয়া যিটো কুলা কচু আছে কুলা কচু টো খালে আৰু বহুত ভিটামিন‌ও হয় আৰু বহুত হেৰি হয়। আপুনি বুজি না
হয় আমাৰ গাঁৱলীয়াতো মই মানে ভাল নাপাওঁ খাই এতিয়া খাইো কোৱা নাই কেনেকুৱা
আপনি দুদ
এদিন বহাইক কৰিবাচোন। তোমালোকৰ ঘৰত যাম এদিন বনাই খুৱাবা। চোন
অ হ'ব আপুনি আহিলে যেতিয়া কোনোবা দিখানে যেতিয়া আহিবা মই বনাই খুৱাম তেতিয়া আপুনি ক'ব গাঁৱলীয়াৰ পৰা হেৰি কিনাটোক কৈ গাঁৱলীয়াটো ভাল
অ গালে তোমালোকৰ মানে কি বোলা চলীয়ে কি, মাছ মাৰিব যায় নেকি।
যাই যাই মোৰ ডাঙৰ ল'ৰাটো সৰু ল'ৰাটো মাছতেই থাকে বৰষ সি জাল সিহঁতে থাকেই অ অ হ'ব দে দিয়ক ৰাখক